হেল্ল
শুনিছানে
অ শুনিছো শুনিছো কেতিয়াবা আকৌ বৰ নেটৱৰ্ক ইন্টাৰনেটৰ প্ৰবলেম দিয়ে যে, সেইকাৰে সুধি লৈছো শুনিছা নাই বুলি।
আজি ধুনীয়া আছে, একদম।
অ, কেতিয়াবা বৰ, দিগদাৰ দিয়ে।
কি ক'ব আৰু উপায় নাই, ইমান চাৰভাৰ, ডাউন আছে, বহুত মানুহে
অ,
সেয়তো হ'ব পাৰে, বাকী
মই কি কৈছা মানে, আকৌ আলহী আহিব বুলি কৈছে।
বাপৰে, বাপ ইমান আলহী আহে।
সেইটোৱেতো, একদম উপায় নাই, এতিয়া আকৌ মই মোক, মায়ে কৈছে এতিয়াই চাফাক ঘৰ বুলি।
হা, হা, হা, এই, মোৰ মাহঁতো গাঁৱলে ওলাই গৈছে আৰু মোক কৈ থৈ গৈছে গে তটো, কৰি থবা দেই বুলি পিনে বোললে, অ, ঠিক আছে, হ'ব দিয়া, কৰিম দিয়া কিয়নো চিন্তা কৰিব লাগে।
মই বোলো, কাম কৰি, কৰি হ'লেও কথা পাতিম।
কৰিব লাগে, কৰিব লাগে, কিমান আমি কথা নাপাতাকে আছো, ইমান দিন হয়নে, নহয়।
অ, সচাকে? মানে কি কৰে, এই কাপোৰ কানিবোৰ খেলি মেলি হৈ থাকে বাৰ, এইকেইদিন তাত তে, একো কাম কৰা নাই তেনেকে
সঁচা আৰু বৰষুণ দিলে কি হয় জানানে, ঘৰটো মানে জেকা, জেকা হৈ থাকে ন, ত, হেই অ, সেইটো কাৰণে কি হয়, কাপোৰ কানিবিলাকো মানে লেতেৰা-লেতেৰা লাগে।
মই যে কাপোৰে ধোৱা নাই, কিমান দিন‌ হ'ল মই কৈছো ন, এনেকে আহো কব পৰা খুলি দলিয়ও আকৌ বেলেগ এটা পিন্ধো এনেকুৱা কৰি আছো, একেইদিন মই।
উম,
আৰু ইমান এনেকুৱা কাপোৰৰে খেলুৱা থাকে ওলাই যাব লগীয়া হয় বাৰে প্ৰতি।
হয়, দিয়া আৰু বেছিকে মানে গৰমত, এবাৰ পিন্ধাৰ পিছত বেছি পিন্ধিবও নোৱাৰি ন?
উম, আৰু আমাৰ মানে এনেকোৱা ঘৰৰ মানুহবোৰ, এনেকুৱা মানে কথাটো ভালকে খুলি নকয়। ডাইৰেক্ট কৈ গৈ আছো। এনেকে হেৰি কৰে যে।
এই চেইম, চেইম, চেইম, চবৰে একেই। আমাৰো তেনেকোৱা।
অথনিও শুই আছো, পটকে আহি গৈছে মানুহ। মানে কি হ'ল জানানে? মই তোমাৰ লগত কথা পাতি দিম বুলি কৈছিলো যে, আজি।
অ,
তাৰ পিছত মই শুই গলো। টোপনি গুচি গলো গ'লে এনেকে।
অ, একো নাই, একো নাই, একো নাই, একো নাই। অ, তোমাক কোৱাই, খালোঁ, খালোঁ। তোমাক কোৱাই হোৱা নাই ৰখা। আমি কালি, কালি, যোৱাকালি যোৱাকালি ন, যোৱাকালি নে, পৰহি আমি হেৰিত গৈ গৈছিলোঁ। ৱেষ্ট কাৰ্বিআংলংত গৈছিলোঁ।
অ, বাহ।
অ, ফুৰি আহিছোঁ, তাৰমানে ইমান গৰম দি আছে ন? ত, গৰমৰ কাৰণে কি গ'লো আমাৰ মানে, লগৰ এজনে গাড়ী লৈছিল। ত, গাড়ী লৈছিলে। সিয়ে ক'লে বলা যাও, আমি গোটেই বিলাকে বুলি কিনে আমাৰ লগ লগৰখিনি আৰু মানে আমাৰ যোনখিনি স্কুলৰ লগৰ হা, ত, লগ হলোঁ হই পিনে তাৰপিছত আমি সেইফালে আমাৰ ইয়াৰ পৰা মানে ৱেষ্ট কাৰ্বি আংলঙ বেছি দূৰ নহয় আৰু। এটা মানে এটা মানে কি হৈছে এটা পিকনিক স্পট বুলি ক'ব পাৰি তুমি। মানে গৰমত ল'ৰা বিলাকে যায় পিনে তাত গা নদী এখন আছে তাতে ধুনীয়াকে পাহাৰৰ মানে চাইডে নিজৰা টাইপ বৈ আছে মানে ধুনীয়া আৰু ধুনীয়াকে তুমি তাত গা ধুব পাৰা মানে খানা -চানা খায় পিনে ধুনীয়াকে আহিব পাৰা আৰু।
তোমালোকে খানা লৈ গলা নে? হেৰি হোটেলতে খাইছা?
আমি কি কৰিলোঁ জানানে? আমাৰ মানে তৎক্ষণাত হৈ গ'ল এ আমাৰ ভবা নাছিলোঁ, তেনেকে মানে জল মানে বহুত জল্দি জল্দি হৈ গ'ল। ত তাৰপিছত লগৰ খিনি লগ হওঁতে গ'লো চাৰি, পাঁচটা মান গৈছিলো। বেছি যোৱা নাই পাঁচ, ছটা হব' ছটা গৈছো, ছটা গৈছোঁ চাগে? তাৰপিছত তেনেকে গ'লোঁ যোৱাৰ পিছত আৰু কি হ'ল? আমি একো খায় যোৱা নাই, কিছুমানে খালে ঘৰতে। আমিতো খায় যোৱা নাই মই আৰু মোৰ লগৰ দুজনী মানে খোৱাই নাই। ত আমি কি কৰিলোঁ? বাটতে এ চিপছ লৈ গ'লোঁ ক তাৰপিছ কল্ড্ৰিংকছ লৈ গ'লোঁ। লৈ গৈ লৈ গৈ পিনে তাত গৈ পিনে আমি ধুনীয়াকে মানে খাইছোঁ। খায় পিনে ধুনীয়াকে এঘণ্টা বহুত ধুনীয়া বহুত ধুনীয়া জেগাটো মানে তুমি শান্তি পাবা, কিন্তু কি হ'ল জানানে? আমিটো মানে গা ধুম বুলি ভাবিছিলোঁ তাত, জেগাটো মানে বহুত ধুনীয়া হয় ন গা ধুবলে। ঠাণ্ডা পানীখিনি বহুত। কিন্তু আমাৰ মানে এবাৰ যোৱা চাগে সময়খিনি বেয়া হ'ল নেকি? পানীখিনি বহুত সুত বাঢ়ি আছে নদীৰ সুত মানে মানে পানী ওপৰত আহি গৈছে অঁ তাৰপিছত আৰু পানীখিনি মানে বোকা বোকা ঘোলা হৈ গ'লগে, মানে আগৰ যোনটো চাফা পানী আছিল ন সেইটো নাই মানে। ত' সেইটো কাৰণে আমি মানে গা নুধুলো আৰু এনে মানে নৰ্মেল
অঁ বেমাৰহে হ'ব এতিয়া গা ধুব লাগিলে।
ভূত ত' সেইটো কাৰণে কি কৰিলো, ভৰিখনকে এনেই তিয়াই পিনে বহি কৰি শিলত বহিছোঁ। শিলবিলাকো ইমান পিছল গ'ম পাইছানে! ত' ভয়ে লাগে মানে, হা ভাল লাগে। কিন্তু মানে অলপ ভয়ো আছিলে, কাৰণ শিলবিলাক পানী বাঢ়ি আ ছিলে শিল পিছল হাঁ সেইটো কাৰণে মানে। ত' গৈছো আৰু যিমান দিনে হওঁক লগৰখিনিৰ লগত সেইখিনি মানে তাই মানে সময়খি খিনিয়ে বেছি দিয়াচোন, হা সেইখিনিয়ে ভাল লাগে আৰু। ত সেইটো কাৰণে বোলো হ'ব আৰু বোলো একো নাই আৰু, আৰু জোগাটো কি হয় জানানে? মানে ৰাস্তা মেইন ৰাস্তাটো যোনটো ন তাৰপৰা মানে তলত পাহাৰত পাহাৰৰ ওপৰত মানে ৰাস্তাটো আৰু আমি মানে তললে নামিব লাগে, অ। সেইখিনি নাম তেনেকুৱাকে একো নাই জাগাতো কিন্তু মানে এনেই নৰ্ম নৰ্মেলকে মানে মানুহে মানে নৰ্মেলকে আৰু ওলাই লৈছে আৰু নিজে নিজে বুলি ক'ব পাৰি।
অঁ।
সেনেকুৱা আৰু, তুমি আহিছা নে কাৰ্বি আলং কেতিয়াবা?
যোৱা নাই। মই আচলতে কৈছোৱে এই কামৰ ক্ষেত্ৰত ইফালে সফালে যোৱা হয়। ফুৰিবলৈ বুলি খুব কমেই
অঁ, এই একো নাই দিয়া। যেতিয়া কামৰ পৰা ফ্ৰী হ'বা, তেতিয়া ওলাই আহিবা। সেইটো হয় বাৰু, একো নাই, একো নাই। লগৰবিলাক থাকিলে চব হয়। গ'ম পাইছানে?
অ' চবৰে আৰু একেই নহয় দিয়াচোন, আমাৰ লাকতে, ভাগ্যতে নাই এইবোৰ।
আছে, আছে, কিয় নাই হেই। কিছুমান লগৰ চাবা বহুত ভাল পাবা তুমি, ত' কিছুমান লগৰ বহুত বেয়া। কয় যে মানুহে সংগৰ দোষ বুলি।
হে মোৰ লা, মোৰ এতিয়ালৈকে জীৱনত এনেকুৱা ভাল লগৰ অহাই নাই।
অ' বেয়া কথা, মানে বেয়া কথা নহয়, পাবা দিয়া ভাল লগৰ কিয় নাপাবা।
আচলতে হেৰি সময়ো দিব লাগিব, তাহঁতকো সময় দিব লাগিব যে মেলি নিচিনা হয়।
কি ক'ম, সেইটো এটা সময়লৈকে থাকে আৰু, এটা সময়ৰ পিছত নিজে নিজে নাইকিয়া হৈ যায়। কাৰণ, চবেই নিজে নিজৰ জীৱনক লৈ বিজি হয়, হয়, সেইটোৱেই। এতিয়া চবেই এনেই আছে বা কিবা এটা এটা কৰি আছে ছে ইমান ঘৰৰ সংসাৰৰ মায়া মোহত সোমোৱা নাই, ত' সেইটো কাৰণে চাগে এতিয়া আমি সময় অকণ দিব পাৰিছোঁ বন্ধুবৰ্গৰ মাজত। হয়নে নহয়? কিন্তু যেত আৰু দুই তিনি বছৰৰ পিছত কোনোৱে নোৱাৰা হৈ যাব। পাৰিব কিন্তু বহুত, এবছৰ মূৰত এদিন। দুবছৰ মূৰত এদিন। তেনেকেই কৰি, কৰি, কৰি এটা টাইমত আৰু পাঁচ ছয়বছৰ মূৰত এদিন হ'বগৈ আৰু।
অ' মোৰ যে জানানে হাতখন আমি গৈছো চাইটকে লৈ লৈ কথা পাতি আছো মোৰ মাততো কিবা কিবা আহিছে চাগে ন? কাণতে লৈ পেলাই
শুনি আছোঁ, মই পুৰা ধুনীয়া একদম স্পষ্ট শুনিছোঁ।
অ' কাম মানে কি কাপোৰ খিনিহে জাপিছো, বিচনাখনহে খালী কৰি দিছো।
অ' কৰা, কৰা, কৰি থকা, কৰি থকা। কৰিব লাগে, ছোৱালী মানুহ মাহঁতক হাঁ হাত বটাব লাগে।
অ' আৰু যি গৰম দিছে নহয় আজি, মোৰ যে একদম মাথা চাথা ঘূৰাই গৈছে আকৌ আজি।
অঁ পানী খোৱা, পানী খোৱা। পানী যিমান খাবা, সিমান হাইড্ৰেট হৈ থাকিবা।
আজি বৰ গৰম, তোমালোকৰ তাত? আমাৰ ইয়াত ইমান গৰম নাই। অহ্ এ কেতিয়াবা বতৰটো,
অঁ মানে ৰাতিপুৱা সময়ত আমাৰ ব বৰষুণ দিছিলে।
অ সেইকাৰণে।
অ ত' সেইটো কাৰণে মানে, ৰ'দটো মানে, ওলাইছে যদি বাৰটামানৰ পৰাহে ওলাইছে চাগে। বেছি মানে হা, বেছি দেৰি হোৱা নাই মানে ওলোৱা তো সেইকাৰণে বেছি তাপটো নাই আৰু লা, লা, মানে গোটেই কি ক'ম পিছবেলা ৰ'দটো পৰিছে যে, সেইটো কাৰণে। বাকী আলহীক কি খোৱাবা?
আলৈ
পেহি
আলহী একো নাখায় আলহী নিৰামিষ আলহী ব্ৰাহ্মণ।
অঔ আচ্ছা আচ্ছা আচ্ছা ভাল ভাল একো নাই আলহী আৰুহী অ
মানে মোৰ গুৰুজন আহিছে আক এ য়োগাৰ
অ তুমি য়োগা কৰা ন
অ বেলেগত কাম আছে মানে তেওঁৰ কিন্তু এইফালে আমাৰ ঘৰ আমাৰ মানে টাউনতে ঘৰ ত এফালে দিয়ে যিহেতু পাৰ হৈ যাব আৰু কিবা কেইটামান কামো আছে বস্তু কেইটামান দিবলগীয়া আছে মানে মই তাতে থাকো যে।
অ অ
কেতিয়াবা কিছুমান থৈ অহা হয় কিবা এনেকোৱা হৈ থাকে এ মই যাম বাৰু মোৰ মই যোৱা যাম মানে লাষ্টৰ ফালে যাম মই এইটো মাহৰ।
অ থা তুমি মানে তোমাৰ য়োগা ই হেৰি প্ৰশিক্ষণ কেন্দ্ৰটো বেলেগ মানে মেইন তোমাৰ নিজৰ টাউনত নহয় মানে
নাই মই মই এতিয়া মোৰ ঘৰ মই এতিয়া ঘৰত আছো কিন্তু এনে থাকো গুৱাহাটীত
অ কিমান বছৰ হ'ল ক'ত থাকা গুৱাহাটীৰ
এ মই মিৰ্জা
অ তুমি মিৰজাত থাকা অ ঠিকে আছে, কিমান বছৰ হ'ল তোমাৰ মিৰ্জাত থকা
মোৰ তিনি তিনি বছৰ মান হৈছে। এ কিন্তু কবলৈহে আগতে বেলেগ এঠাইত আছিলো এতিয়াহে মই মিৰ্জালৈ আহিছো
ঠিকে আছে দিয়া মোৰ গুৱাহাটীৰ পৰা অহা পাঁচ মাহ ছমাহমান হৈছে আৰু আৰু যাম আৰু
অ এই কামৰ থাকিলে ঘৰত থাকিয়ে বেছি শান্তি লাগে
নাই নাই নাই মোৰ মানে এতিয়া ঘৰত থাকি অশান্তি লাগিছে মানে মোৰ বহুত দিন হৈ গ'ল যে
অ মোৰ মোৰ ঘৰত থাকি ইমান ভাল লাগে মোৰ ঘৰৰ পৰা ওলাই যাব মন নাযায়।
মোৰো প্ৰথমতে ভালেই লাগিছিলে প্ৰথমত চবৰে ভাল লাগে গম পাইছানে তাৰপিছত যেতিয়া মানে উম চবফালে চব মানে হকা টকা পাবা বা দেখা পাব মাহঁতে অ' তুমি এইটো কৰা নাই সিটো কৰা নাই এইটো কিয় কৰিলা সেইটো কিয় কৰিলা
অ বহুত দিন ঘৰত থাকিলে এনেকোৱা হয়ে।
হা ত সেইটো হোৱাৰ পিছত মানে ন এনেকোৱা লাগিব মই যাওঁগে। আজি ৰাতিপুৱাই মই নিজকে ভাবিছো নাই মই নাথাকো আও মই যাওঁ গুৱাহাটী। মই গৈ পিনে কিবা জব বিচাৰো জব বিচাৰি মই থাকোগে তাত মানে
নিজে অকলে থাকিলে শান্তি লাগে কিন্তু হ'লে কি হ'ব মোৰতো আৰু অশান্তিহে লাগে মই মোৰ বনাই খুব বেয়া পাওঁ মই মানে কি ক'ম আৰু
মোৰো কিবা হৈছে মোৰ ইমান এলে এলাহ হৈছে নহয় মই মানে নিজকে পাইছোঁ যে মই ইমান এলেহুৱা কেতিয়া পা হৈ গ'লোঁ।
মই অৰ্ডাৰ কৰি কৰিয়ে খাই দিওঁ কোনোবা যদি আলহীও আহে নহয় ইমানে মই বেয়া স্বভাৱ হৈছো নহয় ভাত খাম বুলি হেঁতি আহে মই পিছালৰ পৰা অৰ্ডাৰ কৰি পিনে আনি খুৱাই পঠিয়াই দিওঁ কেৰাহীত বাকী দিওঁ জানা নাই ইমানে হাৰমি মই।
বাপৰে বাপ নাপায় নাপায় দেই আলহীয়ে ভাবিব তুমি বনাইছা বুলি
অ তেনেকে কৰোঁ আনি পেলাই দাব্বা চাবা। খুলি কেৰাহীত বাকী লাগিব নেকি বুলি কেৰাহীতো লৈ যাওঁ দিব।
বঢ়িয়া বঢ়িয়া দিয়া ঠিক আছে হৈছে ৰাখি ৰাখিছোঁ ন অ